অ' হেল্ল'।
কি কৰি আছা?
এই মই যাচ এই মাত্ৰ মাছ মাৰি আহিলোঁ ৰবা।
মাছ মাৰিব যোৱা নেকি তুমি?
অ' মাজে সময়ত তোমাৰ যেতিয়া টাইম পাও মই পুখুৰীত আমাৰ অখ ঘৰৰে পুখুৰী আছে তাৰপৰাই মাৰি লৈ আহোঁ অকমান।
অ' তোমালোকৰ যে এটা ওচৰত পুখুৰী আছে সেইটো পুখুৰী ন'?
অ' হয় হয়, সেইটো।
সেইটো তোমাৰ মানা নকৰে নেকি, পুখুৰী মাৰিব, মাছ মাৰিব?
নাই না এইটো হ'ল তোমাৰ নিজাকে তুমি মাছ দি মাছ দিব পৰা বা ৰাইজক সুধি কেনে দিব পৰা, এইবিলাক দি কেনে তোমাৰ মা জীয়াই দিব পাৰা, ডাঙৰ হ'লে তুমি মাৰি দিলা। বা মাজে সময়ে তোমাক ধৰা তোমাৰ আলহী আহিলে। আলহী আহিলে তোমাক বেলেগত কিনিব যোৱাতকৈ নিজৰ পুখুৰীত মাছ খোৱাটো বেছি ভাল। তোমাৰ লোকেল মাছ পোৱা যায়, অ' ভেজাল নাই।
আৰু কি কি মাছ আছে তোমালোকৰ? কি কি মাছ দিছা?
মই দিছোঁ তোমাৰ কান্দুলি মাছ। পুঠি মাছ, চাপ পানী কৈ আছে, চাইনা পুঠি আছে।
বা।
আপোনাৰ ভৰলি মাছ আছে।
আৰু?
এনেকুৱা ধৰা, আপোনাৰ মাগুৰ মাছটো, নাই আমাৰ, মাগুৰ মাছটো খাব পালে, ভাল।
মাগুৰ মাছ দি দিবা তুমি? এতিয়া, তুমি মাগুৰ মাছো খাব পাৰিবা।
মাগুৰ মাছ, মই মাৰিছিলোঁ। এ, বৰশী দি মাৰিছিলোঁ। মাগুৰ, শিঙি মাছ মাৰিছিলোঁ। ইমান সত লাগে মানে, মাগুৰ মাছটো। এটা তুমি, মাগুৰ মাছ খাবা। আৰু এটা তুমি, পুঠি খাবা, তোমাৰ পাৰ্থক্যটো বুজি পাবা, কেনেকুৱা ভাল লাগে!
মইতো, মাছে নাখাওঁ বাৰু। সেইকাৰণে, ক'ব নোৱাৰি আৰু।
তুমি, মাগুৰ মাছ খাই যাবা? মানে, তুমি তুমি সৰগত থাকা। তুমি খাই চাবা, একবাৰ? তুমি সৰগত থাকা যেনিবা, বহুত প্ৰটিন মাগুৰ মাছটোত প্ৰটিন আছে।
বাদে দিছে। যে আৰু কেনেকে খাম।
প্ৰটিন লাগিব ন'! মানুহৰ দেহত প্ৰটিন লাগে।
তুমি অকল মাছ-মাংসতে প্ৰটিন নোপোৱা, নহয়। তুমি বিভিন্ন ধৰণৰ আৰু বস্তু আছে ধৰা, তোমাৰ কি কয়! পনীৰ আছে, গাখীৰ আছে, দৈ আছে। সেইবোৰতো, তোমাৰ ভাল! তোমাৰ প্ৰটিন পাইতো।
পায়, সেইবিলাকতো খোৱা যায়। ত' খোৱা নহয়।
আৰু কি কয়! তোমাৰ এইটো মানে, তোমালোকৰ ঘৰত চবে, মাছ খায়নে?
আমাৰ চবেই মাছ খায়। আমাৰ মাগুৰ মাছ এই ধৰা, শিঙি মাছ, বৰালি মাছ। আপুনি, শ'ল-শ'লটোতো আপুনি দেখা পাইছে? কিমান ডাঙৰ শ'ল আছে! অ'! অ'! আমাৰ ইয়াতে যেতিয়া, পুখুৰীত চাৰি মাহৰ পিছত আৰু বেছি নালাগে, চাৰি- ছয়মাহ পিছত, বহুত ডাঙৰ হৈ যাব, মাছবোৰ।
হয়, নেকি?
অ'! সেইটো মই তাতে, ব্যৱসায় কৰিছোঁ ধৰক, বেলেগ দিব পাৰিম।
বেচা নেকি, মাছ-মাছ বেচাও তুমি?
অ'! মই বেচো। ধৰক, কাৰোবাক লাগিলে, ডাঙৰ হ'লে মই বেছি দিম। ইমান মাছনো, কি কৰিম! অ'! ধৰক, মই ইয়াতে দিছোঁ। চল্লিশ হাজাৰ মাছ, চল্লিশ হাজাৰৰ মাছ দিয়াৰ লগে, লগে মোক নিছে। তোমাৰ কিমান আহিব, মোৰ তাত? মেক্সিমাম তোমাৰ, এক লাখৰ ওপৰত আহিব। অ'! এক- দুই লাখ। হয়! ডাঙৰ হ'ব ন'! ডাঙৰ মাছবোৰ।
বেচিবা কেনেকে? আৰু চল্লিশ হাজাৰ মাছ কিনোতে, কিমান টকা লৈছিল?
এ, সেইটো মানে ধৰক, আমাৰ সৰু-সৰু, চানা- চানা পুঠিবিলাক আনোতে, মোৰ মেক্সিমাম, চল্লিশ হাজাৰ মান গৈছে। চব মাছ আনোতে পইছা, তাৰে পিছত তাৰে, বিনিময় মোৰ, এক-দুই লাখৰ ওপৰত আহিব পাৰে। যিহেতু, ডাঙৰ! উম। যদি, বানপানী নহয় ন'! মোৰ এক-দুই এইটো, ব্যৱসায়টো বেয়া নহয়, ভাল। কেতিয়াবা, ইচ্ছা গ'ল, মই মাৰি আনিব পলোঁ। আলহী আহিলে, আলহী অতিথি আহিল। মই মাৰি দিব পাৰোঁ।
অ'! আৰু তুমি ধৰা, বজাৰত কিনিব যাব নালাগে, ঘৰৰে মাছ হয়। খাব পাৰা ধুনীয়াকে!
যেতিয়া আহিছে, তেতিয়াই এটা মাৰি দিলোঁ, তোমাৰ।
কি কৰিছা?
এখন জাল বুলি কয়। জাল-জাল। জাল, সেই জাল। ধুনীয়াকে মাৰি দিব লাগে, পুখুৰীত। তাৰ পিছত, মাছটো লাগি ধৰে।
অ'! আৰু বৰশী দিওঁ পাৰা ন'?
বৰশী দিওঁ পাৰি, কি বৰশীটো দি বেছি ডাঙৰ হ'লে বৰশীটো দি মানে নোৱাৰি, ছিঙি লৈ গুচি যাব। অলপ সৰু, সৰুটো পাৰি।
অ', জাল-জালটোয়ে চবতকৈ মানে সঠিক ন!
অ', হয়, জালটোয়ে সঠিক লাষ্ট টাইমত যদি তুমি মোৰ বেছি বহুত ডাঙৰ, ডাঙৰ হ'ব দুই কিলো তিন কিলো ওপৰত হ'ব, তেতিয়া মই জালেদি মাৰিব লাগিব। চাৰিটা পাঁচটা মানুহ লাগিব সিহঁতে মাৰি লৈ যাব।
কুচি-কুচিয়া মাছ দিব পাৰে নে তাতে?
কুচিয়া মাছ ইয়াতে নহয়, কুচিয়া মাছ আপোনাৰ বোকাত হ'ব বোকা পানীত একদম, সিহঁতে বোকা পানীত
হয়, নি মানে নদীত নহয় নেকি কুচিয়া মাছটো?
ন-নহয়, নহয় সিহঁতে বেছিভাগ বোকা পানীত থাকে, সিহঁতে মানে একদম সাৰুৱ ঢিলা মাটিত সোমাই থাকে ভিতৰত।
অ', মই আগতে সৰু থাকোঁতে কুচিয়া মাছ খাই ভাল পাইছিলোঁ কিন্তু এতিয়াতো মই মাছতো একেবাৰে বাদ দিলো আৰু।
অ', কুচিয়া মাছ খাব পাৰি তাতে তোমাৰ কাটা নাথাকে ন, সেইটো খাব লাগে। সেইটোও ভাল, মইও ভাল পাওঁ কুচিয়া মাছটো।
কুচিয়া মাছ আৰু, আৰু এটা যে মাছ অ', আৰু এটা আৰু এটা যে মাছ আছে কুচিয়া মাছৰ দৰে কি মাছ শিঙি মাছ!
শিঙি মাছ হয়, দাঢ়ি আছে তাৰ দুডাল দাঢ়ি। হয়, খাওঁ, খাওঁ। এইবিলাক বহুত দাম এতিয়া শিঙি মাছ।
শিঙি মাছতো তোমাৰ বহুত ধৰা প্ৰ'টিন থাকে ন!
অ', শিঙি মাছত প্ৰ'টিন থাকে তোমাৰ। তুমি শিঙি মাছ, মাগুৰ মাছ আৰু নিচিলা মাছ, নিচিলা মাছটো খাই পাইছ?
খাই পাইছোঁ অ'।
সেই সৰু, সৰু অন অ', অ', নিজা মাছ। সেইটো এনেকুৱা টাইপৰ যি অলপ হাত্তা টাইপৰ।
অ', আৰু তোমাৰ কি কয় এইটো কি নাম আছিলে আ, নিচিলা মাছটো যে তোমাৰ আহ নিচিলা মাছটো তোমাৰ ডাঙৰ হ'লে অ', ডাঙৰ হ'লেও খাই ন বহুতে, ডাঙৰ হ'লে তোমাৰ বাটাৰ চাটাৰ দি কেনে বঢ়িয়াকে বনাই কেনে খাই আৰু।
হয়, হয়, হয়, এইটো আজিকালি মানুহত এ, মানে অ', নতুন, নতুন হোটেলবিলাকত ট্ৰেইনিং চ এনেকুৱা চলি আছে নতুন, নতুন।
চলি আছে অ', মাখনেৰে বনাই দিয়ে তোমাৰ উম, ডাঙৰ, ডাঙৰ আৰু মানে আৰু দামো লয় দিয়া বহুত। দামো আছে মাছটোৰ।
দাম আছে কিন্তু মই এইবিলাক বেছি ডাঙৰ হ'লে বস্তুটো সোৱাদ নোহোৱা হৈ যায়, মই ভাল মানে মই ভাল নাপাওঁ আৰু তেতিয়া সৰু তে থাকিব লা অলপ ৰঙা হৈ থাকে ন ৰঙা! লাল হৈ থাকে এই তেতিয়াহে অ', তেতিয়া অ', তেতিয়া আমি ভাজি দেই মাহঁতে আমি সেনেকেই খাই দিওঁ।
অ', সৰুতে ভাল লাগে বেছি দিয়া, তোমাৰ বঢ়িয়া কে তোমাৰ অলপ হৈ থাকে ৰংটো। খাব ভাল আৰু, আৰু সৰু ছোৱালীবোৰো খাই ভাল পায় সেই বি
বহুত ভাল পায়, বহুত ভাল পায়। পাপৰ যেন লাগে, কুৰোক, কুৰোককে মাত ওলায়।
অ', কৰক, কৰক কে মাত ওলাই আৰু তোমাৰ অ', সৰু ছোৱালীবোৰক কিবা এটা চিপছ বুলি ভাবিব সিহঁতে খাই কেনে। ভাল পাব খাই, সিহঁতক দিব লাগে কাটাটো ওলাই কেনে যদি কাটাটো নাথাকে সেনেকে ভাল পালে হয়
এহ
সেইটোৱেই।
সাগৰত যায় পাইছে নে নাই সাগৰত কেতিয়াবা?
সাগৰত মানে মই সাগৰত মই গৈছোঁ, যোৱা নহয় এবাৰ গৈছিলোঁ সাগৰত। সাগৰৰ মাছবোৰ বা কেনেকুৱা ন?
সাগৰৰ মাছবোৰ ইমান বিশাল মানে বহুত ডাঙৰ।
আৰু বহুত দামো হয় ন সাগৰৰ মাছবোৰৰ?
তাতেই তোমাৰ এ আমাৰ নিচিনা মাছ নাথাকে তাতে বহুত ধৰণৰ মাছ থাকে।
হয়, হয়, হয়।
এনে তোমাৰ ডলফিন থাকে, ডলফিন থাকে।
ডলফিন তোমাৰ ইয়াতেও আছে আমাৰ ব্ৰহ্মপুত্ৰ পুত্ৰতো, আছে নদীৰ ডলফিন বুলি কয় সেইটোক আছে।
আচ্ছা- আচ্ছা ইয়াতো আছে ন?
হয় আছে।
কিয় নোৱাৰি ত- কিন্তু তাক হেৰি কৰাতো দি মাৰিবৰ কাৰণে কষ্ট হয়।
অ', মাৰিবলৈ বহুত কষ্ট তাতে নোৱাৰি পুতুককে মাৰিবলে অলপ অসুবিধা সৃষ্টি হয় মাৰিবলে তোমাৰ।
উম। আৰু তোমাৰ যোন মাৰি-মাৰিব মাৰিব পাৰি সাগৰত ডাঙৰ ডাঙৰ মাছ মাৰিব পাৰি এটা চিপ আছে ডাঙৰ যেনেকুৱা বৰশী। সেই বৰশীটো এটা আহ, মানে ডাঙৰ বেলেগ ষ্টাইলত মেচিন টাইপৰ এটা বৰশী আছে, সেইটো দি হ'লে মাৰি ডাঙৰ ডাঙৰ মাছ সেইটোদি মাৰে উম সেইটো দি মাৰে।
উম, মই বাৰু মাৰি পোৱা নাই মাছ।
হয়। পাৰিবা মানে অ', দেখিছা তুমি মাৰি চাবা মানে এ ভাল লাগে মাৰি। এইবাৰ তুমি- তুমি মাৰি চলা তোমাৰ এ নিচা বহি যাব এতিয়াতে অ', এবাৰ যদি তোমাৰ বৰশীত মাছ উঠিলে তোমাৰ মাই- তোমাৰ মানে এনেকুৱা লাগিব ম‌ই আৰু মাৰো আৰু মাৰো আৰু মাৰো এনেকুৱা লাগ
হ, সেইটোৱেই। ভাল লাগে ন' এইবোৰ মাছ তাছ মাৰি তোমাৰ আগৰ দিনৰ কথাবোৰ আগৰ দিনৰ মানুহেতো সেনেক কে মাছ তাছ মাৰিছিলে আজিকালিতো খুব বহুত কমি গৈছে এই মাছ মৰাবোৰ।
বহুত কমি গৈছে, সেইবিলাক ভাল লাগে সেইবিলা দিনবোৰ। অতীত কালৰ
ভাল লাগে। অ', অ', অ' মাৰা মাৰা তুমি তোমাৰ এই ব্যৱসায়টো ভালদৰে কৰা। আৰু কি কৰিবা বুলি ভাবিছা?
এইবিলাকে ধৰক আৰু মোৰ ইয়াৰ পৰা আৰু বেলেগ ডাঙৰ ডাঙৰ মাছ মাৰিব ইচ্ছা আছে।
হয় নেকি? কি
হয়। যেনেকুৱা সাগৰত মাছ আছে
সাগৰত মাছ মাৰিব ইচ্ছা য-যায় তোমাৰ, কি কথা কোৱা? সাগৰত মাছ মাৰিবা নেকি? বাপৰে, তোমাৰ বেলেগ বেলেগ ইচ্ছা চোন।
অ', ধৰক কামত যেতিয়া আপুনি নাও চা লৈ যাব নিজা। জাহাজ লৈ যাব।
সাগৰত উম, উম, ভাল লাগিব চাগে গম পাই গম পাইছো কিন্তু বাৰ আৰু মোৰ সাগৰ মোৰ মোৰ মাছ মাৰিব বা দুবাৰ ইচ্ছা যায়। নোযোৱা নহয় কিন্তু চাও কেতিয়াবা যদি সুযোগ পাও মাৰিম।
মাৰিবা মাৰিবা তে আপুনি দেখি দেখি চাগে সাগৰত কিছুমান টিভি এ, বাতৰি এইবিলাক দেখাই থাকে। সেইবিলাক কিছুমান অ' দেখাৰ মানুহ বিলাক পিন্ধো থাকে, মাছ মাৰি থাকে।
উম, উম, ভাল লাগে সেইবোৰ দৃশ্যবোৰ চাই মোৰ বহুত ভাল লাগে।
হয়।
তাকে, আৰু চাহ খালা?
উম, উম, খাই দিলো।
মইয়ো খালোঁ চাহ।
খালে নেকি?
খালোঁ, খা
ঠিক আছে।